অ শুনি শুনিছ নে অ কি কৰি আছা অ সেয়া মোৰ অকমানি এই বহিছো সন্ধিয়া লাগিছে ম মোৰ বোলো অকনমান ঠাণ্ডা গৰমটো কমিছে অকমান ঠাণ্ডা পৰিছে। পঢ়ো ফোন কৰো বহুত দিন কথা পতা নাই নহয় কি খবৰ কেনেকুৱা কোৱাচোন বাৰু অ অ অ মোৰ ভাল ভাল বাৰু দেই বেয়া নহয় ঠিকে থাকে গৈছে? এই বাকী। সি এইবোৰ গৰম চৰম আৰু থাকে? কিয়। তাকে তেনেহলে ভালেই ন পঢ়া শুনা অ ঠিকে আছে ঠিকে আছে অ আহ। কলেজ চলেজ গৈ আছা।
কলেজ চলেজ গৈ আছোঁ বাৰু। আজিও গৈছো।
খোৱা বোৱা কৰিলা নাই খোৱা বোৱা কৰিলো অ। এয়া তাকে হেৰি নহয়। এতিয়া সেই আমাক। ঘৰলে তোমাৰ আলহী চাৰিজন আহিছে। আলহী মানে তোমাৰ ওচৰৰ নহয় অকমান আঁতৰ এই অকমান বিদেশৰ বিদেশৰে বুলিয়ে ক'ব পাৰি মানে বিদেশৰে হয় মানে অ বিদেশৰ আলহী অ লগ লগৰে মানে সেই কেইজন এই তোমাৰ মানে আহিছে তোমাৰ মানে এই মই তোমাক এই পঢ়িবলৈ যাওতে লগ পোৱা মানে তাৰ পিছতে গোটে-গোটেই কেইজনক লগ পোৱা নাই তোমাৰ। তাৰপিছতে মানে সি এজন, দুজনক লগ পোৱা তাৰপিছত তেওঁলোকৰ বন্ধু সৈতে মানে ফুৰিবলৈ আহিছে ন চামাৰ ভেকেচনো পাইছে সি অ' এয়া অ' তেওঁলোক মানে ঘৰলৈকে অহা নাই গোটেই তোমাৰ প্লেন লৈ আহিছে তোমাৰ অসমত মানে ঠাই বিলাক ফুৰিব। এতিয়া আজি আজি আহি আমাৰ ঘৰত আছে সি ময়ও আনিবলৈ গলো তোমাৰ তাৰপা আনিবলৈ গৈ তাৰ পিছত আহি এতিয়া ইহঁতক ৰাখিছো এতিয়া পৰাই আৰু গা এাৰ মানে আমাৰ গাওৰ বস্তুবোৰ দেখিছেতো অ আৰু মোবাইলতো দেখি থাকে। এইবোৰ তোমাৰ মাটিৰ ঘৰ নেদেখে সিহঁতি সেইফালে গোটেই একেবাৰে ওখঁ ওখঁ ঘৰ অ অ অ। পৰিৱেশ অ এতিয়া তোমাৰ প পথাৰৰ দিন না গোটেই সেউজীয়া সেউজীয়া দেখিছে সিহঁতি মানে একবাৰ ৰাস্ত ছা ৰ সিহঁতক ফটো মাৰিবই লাগে গম পোৱা নাই তাৰ পৰা মই এতিয়া হাঁহি মানে কি কৰিব আমাৰ আমাৰো ন আমি ন আমি আমি। বিলাকৰ মাজতে থকা আমাৰ ইমান হেৰি নাই। অ সিহঁতে তোমাৰ ফটো মাৰিছে পথাৰত সিহঁতৰ গা দেখিছে নামি নামিবলৈ পাৰ ডাইৰেক্ট মন পোৱা নাই বই হলেও কৈছ তোমালোকক নমা তাৰপিছত অ আহ। ফটো মাৰিছে তোমাৰ তাৰপিছত এইবোৰ ৰেকটিং কৰিছে তাৰ পৰা মই বোলো ৰবা আহিছা হে দেখুৱাবলৈ আছেই দেখোন আহোতেই তোমালোকৰ ইমান অ তাৰপা সে এতিয়া আহিহঁত তি খাবলে লাগে নহয় গম পাইছা নে অ এইবোৰ মোবাইলত সেই কিতাপকে হাঁহ তাকে এতিয়া লগৰ আহিছে ইমান দৰপা দেখুৱাইনো তাকো প কেনেকে হয় নে নহয়। বিচাৰ বিচাৰিব লাগিব এতিয়া এতিয়া পতককে নাপও নহয় হাঁহ গম পাইছা নে অ এতিয়া পা অ তাকে সেই মোবাইলত দেখি থাকে যে পুৰা আজিকালি ভিডিঅ' বিলাক বনাই থাকে। ফৰেনাৰ বিলাকে সিহঁতৰ আহিয়ে তোমাৰ সেই খাবলৈ লাগে এতিয়া হাঁহৰ মানুহ পছে গোটাইছা নাই মই বোলো। গোটাইছো গোটাইছো আনিম এতিয়া কোৱা নাই আৰু তোমাৰ এই বিচাৰি যাম আৰু এয়া অলপ বেছি হেৰি নহয় গাঁৱত ভালকে বিচাৰিলেই পাম আও অ অ, অ, অ অ, তুমি হেৰি কৰিবা শুন আহিবা আকৌ সেই চিনাকি চা চিনাকি হব পাৰিবা ন তেওঁলোকৰ লগত আৰু আৰু যি যি হ'লে সি তেওঁলোকৰ বন্ধুৰ। আমাৰ ইয়াৰ পালেও ভাল পাব ন বন্ধু কথা বতৰা এটা কাম কৰিবা তেনেহলে মই তোমাকতো সেইকাৰণে, সেইকাৰণেই মই তোমাক মাতিবলৈকে ফোন কৰিছো মই বোলো তুমি আহি যাবা এপাক সেই অকমান লাহে লাহে আহি যাবা শুনিছানে যদি অ কোমোৰা আছে বুলি কৈছা। কোমোৱা সেইটো নলও তুমি আহি যাবা অ তাৰ পিছতেে আকৌ তোমাৰ আহি হল কি গম পাইছা নাই? আহি মানে এতিয়া আমাৰ মা মায়ে মানে তোমাৰ সেই তাঁতৰশালৰ কাপোৰ লগাই থোৱা নাছিলে জানো এ সেই চাদৰ মেখেলা চেখেলা লগাই থোৱা আছিলে। অ তাৰপিছতে কেইখনমান কাটি থৈ দিয়া আছে এই তোমাৰ তেওঁলোকে আহি একদম দেখুৱাই আছেহি। মানুহ সেই কৰি কৰি ইফালে তেওঁলোকৰ পৰিবাৰক দেখুৱাই আছে ফটো স ভিডিঅ' ফটো সেইবোৰ আৰু তেওঁলোক। কচকতটো বেৰিম ন তাৰ পিছত মই আহি মানে মু মু হাত ধুইয়া চাহ তাহ খুৱাই মই মানে সিহঁতক চুইয়া গামোচা পিন্ধাইহে মই শান্তি পাইছো মানে। অ চুয়াই গামোচা তোমাৰ ফটো মাৰিছে ভিডিঅ' বনাইছে। চুইয়া গামোচা পিন্ধিছে তাক খুব ভাল পাইছে মই ভালেই পাইছো অসমীয়া যিহেতু আমাৰ কিমান অ তাৰ পিছত মই কলো। মই তোমালোকক গামোচা এখন এখন দিম বোলি কিবা তাৰ পিছতে সেই ফটো চটো মাৰিছে সেইখিনি কৰিছে আৰু, তাৰপা তোমাৰ ইয়াতে উম কেইদিনমান থাকি সিহতি মানে তোমাৰ এই কাজিৰঙা পৰা আৰম্ভ কৰি এনেকে, শিৱসাগৰ-শিৱসাগৰ তেনেকে যাব মানে চাবলৈ বহুতহে আছে। অ'
যিহেতু কেইদিনমান থাকিব নিশ্চয় অ-অ-অ, তাকে মই পিছে মই কথা এটা সুধিম বুলি ভাবি আছিলো।
অ, অ' অসমীয়া কথাইও গম নাপায় বুজি নাপায়, ইমান গম পাই। হয় নাই কথা অসমীয়া কথাও বুজি নাপাই, তুমি হাঁহি আহি মৰিবা অসমীয়া কথা কলে। অ' তুমি আহিলা গম পাবা নহয় আজি। সিহঁতে অসমীয়া কথা মুখতো নুফোতেই অ' অসম আমি মুখৰ আগত অসমীয় কথা পাতি থাকিলেও কিন্তু ধৰিব নাই গম পাইছ আকৌ-আকৌ প্ৰব্লেম এটা হব মাহতেও কব নোৱাৰে ইংৰাজী। অ' কব নোৱাৰে ইংৰাজী এতিয়া মই তে সেইটো হিচাপে কাম কৰিব লাগিব আৰু মা সিহঁতৰ মাজত সয়াহে। তাকে এতিয়া সিহঁতক এইফালে গলেও মই, সিফালে গলেও মই, সেইকাৰণে তোমাক কৈছো তুমি-তুমি, যদি আহি যোৱা ন তেনেহলে মই তোমাক আকৌ কথা এটা হ'ল, সিহঁতক আকৌ এ হাঁহ মাংস তোমাৰ গেছত বনালে ভাল নালাগে নহয়। অ-অ, এতিয়া সেইকাৰণে অ' ভাল হয় ন। এতিয়া মই জুইত বনাম বুলি ভাবিছো আকৌ জুইত তোমাৰ ধৰিবলৈ, আজিকালি শুইছে কিমান দিন ব বৰষুণৰ দিন আকৌ খৰি-চৰিও, সেই কৰি মই জুই থৈ আ মই বনাম বুলি ভাবিছো মই বনাব জানো ন। অ-অ, আকৌ যদি মই বনোৱাত লাগি থাকোঁ, তেওঁলোক বৰ হৈ যাব ন এইপিনে মাহঁতৰ লগতো কথা পাতিব নোৱাৰে। অ' সেইকাৰণে তুমি-তুমি আহি যাবা হা। অ' তুমি-তুমি আহি অকণমান কথা চথা পাতিলেও, মই সেইখিনি সময়ত ভাত চাত বনাই মেলি কথা বতৰা আহি পিছত কথা বতৰা পাতিব পাৰিম কিন্তু মানুহখিনি একদম মন বহুত খুলা গম পাইছ নাই। মানুহখিনি বহুত ভাল সিহঁতৰ মানে আমাৰ ভাষা সেই সংস্কৃতিৰ প্ৰতি বহুত মানে ধাউতি আছে। আগ্ৰহ আছে, শিকিবলৈ বিচাৰে মানে আমাৰ ভাষা সংস্কৃতি। তেতিয়া সেইকাৰণে আমাৰ ভালো লাগে ন, অসমীয়া হিচাপে আমাৰ সেইকাৰণে গৌৰৱটো বেছি। কাৰণ আমাৰ যোনটো আমাৰ কথাটো কৈছো আমাৰ সংস্কৃতি বহুত ভিন্নতা মানুহ সকলোৱে ভাল পায়। আ যাৰ ব্যৱহাৰ খিনি কথা কৈছো। সেইকাৰণে মই বোধ কৰো ধৰা তেওঁলোকৰ মানুহকো আমি সন্মানে দিব লাগে হয়নে নহয় বাৰু। নিশ্চয় দিব লাগে। কিবা শিকিবলৈ বিচাৰিছে আমি অ' কম সময়ত শিকিব নোৱাৰে যদি। তেওঁলোকক আমি বস্তুটো বুজাব
অ' নিশ্চয়
অ' সেইটোৱে তেনে আৰু সেই মানে এইটো কি তোমাৰ কাইলে যদি আহা। এতিয়া চৰি আজি যদি আহা, তেনেহলে তুমি এটা কাম কৰিবা একেবাৰে আমি তুমি থাকি দিবা। কাইলৈ আমি তোমাৰ ৰাতিপুৱা অকমান ওলাই যাম মানে। সিহঁতক অ ৰাতিপুৱা অকমান তোমাৰ সেই উম অকমান এইবিলাক দেখুৱাই আনিমগে আমাৰ জেগাটো ৰাতিপুৱা সময়ত অকমান বা সিহঁতৰ অ মৰ্ণিঙত তোমাৰ ধৰা গাড়ী চাৰ়ীলৈও নগলেও ধৰা খোজকাঢ়িও ধৰা মৰ্ণিং ৱাকো কৰাই আনিব পাৰিম অ
আচলতে আমাৰ ইয়াৰ বতাহটোও ভাল যে অ বায়ুটো ভাল
আ আজি আজি ৰাতি আকাশ চাই থাকিব চাবা সিহঁতি ৰাতি সিহঁতৰফালে নেদেখে না আজি চাই থাকিব পুৰা চাবা উম ই পূৰ্ণিমা ৰাতি হব লাগিছিলে তেতিয়াও ভাল পালেঁহেতেন
হয় হয় এ পিছে কথা এটা নহয় এতিয়া তোমালোকৰ ঘৰৰ ওচৰৰ মানুহবিলাক আহিছে নাই
যাবলে তোমাক কি কবা বাও এতিয়া মানুহ বিলাকক মই মানুহ বিলাকক কৈছো বোলো এনেকে মানুহ চোৱা নিচিনাকে এনেকে নাহিব এতিয়া আমি যেনিবা গ'লো আমি আমাৰ চাবলৈ যদি মানুহ আহে কেনেকুৱা সেইকাৰণে মই কৈছো তেনেকে নাহিব আপোনালোকে এজন দুজনকে আহিব মই উলিয়াই নিম নহয় দেখিবই নাহে মানুহ বিলাক ডাইৰেক্ মুখ আগলৈ আহিবলৈ ভয় কৰিব তোমাক এ হলেও আহিছে এজন দুজন বাৰু। মই ও ভাবিছো এনেকে উলিয়াই নিওতে মানুহে দেখিব ন ৰাস্তাত ৰাতিপুৱা সেইকাৰণে তেনেকে চিনাকি কৰাাই দিম আৰু মানুহ বিলাকৰ আগত মই যিহেতু থাকিমেই লগত সেই কিনে তোমাকো কৈছো। লগৰ এটা হব ন তেতিয়া, উম সেইটোৱে আৰু মোক মুঠতে সিহঁতে ধুনীয়াকে আমাৰ ইয়াৰ মতাটো মানে অনুভৱটো দি পঠিয়াও আৰু কেনেকুৱা পাই অসমত যাতে আৰু হেৰি নহয় বন্ধুসকল আহিছে হয় নাই, উম। তাকে তুমি সোনকালে আহিবা কিন্তু দেই উম হ'ব বাৰু ৰাখ। মই এতিয়া তোমাৰ এই ওলাইয়ো যাব লাগে ন।
অ অ -অ উম উম বাৰু হ'ব দিয়া।